হেল্ল'
হেল্ল' কি খবৰ
হেল্ল'
হেল্ল'
অ কি খবৰ
ফাল তুৰ
আছোঁ ভালে কি কৰি আছা
একো নে বহি আছো তই কি কৰিছা অ'
ময়ো এনেই বহি আছোঁ
আচ্ছা
অ' ভাত চাত খালি?
অ খোৱাাল নাই এতিয়াল খোৱা নাই তই
অ মইো খোৱা নাই দুপৰীয়াই খাইছিলো
আচ্ছা আচ্ছা
হয়
বাইদেউ তোৰ অসমীয়া প্ৰিয় খাদ্য কি হয়
তেঁওৰ অসমীয়া প্ৰিয় খাদ্য মাছটেঙা
আচ্ছা, সেইটো মোৰো ভাল লাগে সেইটো গৰম ভাতৰ লগত এক বহুত ধুনীয়া লাগে ন, খাই পেলাই।
অ' সোৱাদ লাগে।
অ' গৰম দিনৰ কাৰণে হয়, ঠিকে কৈছা। গৰম দিনৰ কাৰণে ত
ভাল লাগিছে বাকি তোৰ, ক'ত ফুৰি ভাল লাগে?
হা
তোমাৰ ক'ত ফুৰি ভাল লাগে
কৰি একে মই বেছি ঘৰতে থকাটো প্ৰিফাৰ কৰোঁ তেনেকে
ফেভৰেট প্লেছ।
ফেভৰেট প্লেছ কাশ্মীৰ, তোৰ?
থিক আছে, কাশ্মীৰ।
উম যাব মন আছে ভৱিষ্্যতলৈ তোৰ
মোৰ, চিমলা।
অ দুটাৰে চেম চেমে ক'ব গলে
উ ভাল লাগে মনালী শিমলা যাম, ইন ফিউচাৰ ফেমিলিৰ লগত। লগত বা ফ্ৰেণ্ডৰ লগত।
হা উম
বাকী আৰু পঢ়া পাতি
পঢ়াৱতি কি চহলছেে তব ভাত খালি
অ খালো
কিহেৰে খালি?
দুপৰীয় খাইছিলো দালি, ভাজি। এই নিৰামিষ বনাইছিল ঘৰত
অ ত জান কি নে অসমীয়ৰ মানে কালচাৰ খাদ্য মা
অ থলুৱা খাদ্য অসমীয়াৰ
হা জানে মোৰ বাহিৰৰ লগৰ কেইটা আছে নহয় সিহঁতে মোক সুধি থাকে তোমালোকৰ অসমত কোন তো, বেছি খাদ্য ফেমাছ হয়। থলুৱা খাদ্য কি হয়
অসমত বেছিভাগ লাৰু, পিঠা এইখিনিয়ে ফেমাছ হয়।
অ সেইকাৰণে মই কৈছো ইহঁতে কৈছে আহিলে বনাই খুৱাবা বুলি।
খোৱাবা খোৱাবা
উম, মই নিজে শিকি ল'ব লাগিব, তহঁতে পাৰা বনাব?
মই শিকিছো মাৰ লগত অলপ পিঠা চিঠা বনাব বনাও ঈদত বা বিহুত
অ মই শিকিব লাগিব তোৰ ঘৰতে যাও নেকি শিকিব
আহিবি একেলগে বনাম ভাল লাগিব
অ'। তোৰ কোনটো পিঠা বেছি ভাল লাগে? তিলৰ পিঠা, বা নাৰিকলৰ কোনটো?
তিলৰ পিঠা ভাল লাগে, জোন পিঠা চিনি পোৱা? জোন পিঠা ভাল লাগে। আৰু তাৰিখ কল পিঠাও ভাল লাগে
অ। ভালে
তোৰ কোনটো ভাল লাগে?
মোৰ সেইটোয়ে তিলৰ পিঠা আৰু নাৰিকলৰ গুৰিৰে সেই যে বনায় ন গোল গোল থাকে যে সেইটো নাৰিকল পিঠাই বুলি কয় নেকি
জানা নেকি ৰেচিপি কওঁ অলপ ময়ো শুনো
ৰেচিপিটো নাজানো তেনেকে কিনিয়ে খাওঁ। কব গলে বিহুৰ টাইমত তেনেকে
অ।
অ ' আমাৰ অসমৰ ফালে হে, সেইটো আছে নহ বয়েল চিকেন এইটো মোৰ ফেমাছ অসমৰ সেইটো।
অ' নৰ্থ ইষ্টৰ নৰ্থ ইষ্টৰ বইল চিকেন দেখিলে খাব মন যায়।
তেল দি বনাইছিলো।
অ'
ত' মানে সেয়ে আমাৰ কোনো তেনেকে নাখায় ন' স্মেল অলপমান ওলাইছে কাৰনে কোনো ঘৰত নাখালে মই ভাই ভাইটিয়ে খালোঁ।
এনেকে চুপ বনাই খায়, চুপ বনাই খাইও ভাল লাগে মই ভাবিছিলোঁ এদিন ট্ৰাই কৰিম। বইল চিকেন।
সেইটো যে গোলমৰি যে
উম অ' ব্লেক পেপাৰ দি বিলাহী দি পানী এইবিলাক
অ-অ তাতে, উইদাউট অইল তেল উম।
তেনেকে ট্ৰাই কৰিব লাগে আৰু মাজে মাজে চব।
হা, হেল্ডি। অসমৰ খাদ্যবোৰ বেছি ভাগ ক'ব গ'লে হেল্ডিয়ে হয়, সিহতেত ইমান তেল মছলা ইউজো নকৰে। বইল বেছিভাগে খায়।
অ', আৰু নেচাৰেলি বস্তুবিলাক পোৱা যায়। তে সেইবিলাক দিয়ে বনায়।
অ
আৰু কি কৰি আছা বহি আছা।
অ' বহি আছোঁ এতিয়া। ভাবি আছো কিবা বনাই! খাম আৰু।
অ কি বনাবি অ
পিঠা আৰু কিবা কিবা বনাম। তই চাহ খালী?
চাহ হোৱা নাই ৰ' অলপ আগতে উঠিলো ন মই হা মোৰ মান খালে আহ
বনাব পৰা তই চাহ?
অ চাহ বনাব পাৰো মানে ইমান সোৱাদ নহয় মই বনালে। মই ইমান বেছিভাগ নাখাওঁ ন চাহটো এই কাৰণে
মাচালা চাহ মজা লাগে, মই খাওঁ। কেতিয়াবা বনায়, বনায়। শিকিবি ট্ৰাই কৰিবি ভাল লাগিব।
উম মানে বেছিভাগ মানে সেই সৰুৰ পৰা কফিটোয়ে ভাল চাহটো ইমান ন আমাৰ ঘৰৰ চবেই চাহ ভাল পায়।
তই কিয় লোকো আছা।
ত চাহ বোলো ফালে লাগে কি চাহটো ইমান মান মানে ভাল নাপায়। অপল তিতা তিতা লাগে মোৰ কিয় বা
উম চাহপাত বেছি দিলে দি, তিতা হয়।
নহয়, মই চবৰে খালো। চবেতো চেম নবনায় তাত এনেকে, আৰু ভাল নালাগে কিবা সেই লাগে। মোৰ সেই ৰঙা চাহ থাকে নহয়, হাঁ, এইটো ভাল লাগে। মানুহৰ, মানে, যোনবোৰ কঞ্জুচ হেল্থৰ কাৰণেও ভাল হ'ব। সিহঁতৰ ঘৰত গলে গাখীৰ-চাহ দিব নালাগে, অ'।
লাল চাহও মাজে-মাজে খাব লাগে, মই খাওঁ। বেছি নাখাওঁ। বেলেগৰ ঘৰত লাল চাহ দিলে, আকৌ ভাল নাপাওঁ। পাৰা।
অ', ভালেই হ'ল। কি বুলি খাই অ'। ইমান কচতিয় বল সেই বোলে চিপৰা হম নোৱাৰা একদম ৰঙা চি দি ইউজ ভাল লাগে
উ উম মুড়ি মুড়িৰ লগত ভিজাই খালেও ভাল লাগে গাখ
হা সৰু থাকোঁতে খাইছিলো মই তেনেকে
বেছিভাগ মুড়ি চাহ এইবিলাকে খায়
হা উ উ মুৰিৰ লগত ভিজাই ছিলে ন চাহ কাপ বয় টেষ্টি লাগিল
উম বাতিত চাহ কাপত সৰু থাকোতে খাইছিলো ম মানে ৰাতি ভাত কি দি খাবি
অ ভাল মায়ে কৈছিলে সে আনিব কাৰণে চিকেন আনিবৰ কাৰণে সেইটোও বনাব চাগে অহা নাই তেলগে
ঠিকেতে বনাব
অ ভালে
টো চিকেন
খাম অলপ বনাব কি কৰিও নিজৰ ফাৰ্ষ্ট টাইম এইটোৱে আছিল মোৰ বইল চিকেন
এনে মই বন না ভালে ভালায়
অ লৈ আহিবি চিন এদিন কলেজত খাম
অ পোলাও চিকেন বনাই লৈ ন ঘৰতে নাহা আমাৰ আহিলে বনাই বনাই খোৱালো হয়
অ অ যাম দে এইবাৰ ঈদত থাকিবি ন অ যাম দে
অঁ আহিবি এইগ
অ চিকেন সেইবোৰো খাই ভালে লাগে কি ননবেজ বিছিকে খোৱা নে ভেজ
মই ভেজ ইমান ভাল নাপাওঁ নন ভেজেই ভাল লাগে মোৰ
অ সেইটোৱে
কেনে ফেভৰেট ক'ব গ'লে
মৰু চিকেন মটনো ভাললাগে ন ছাগলি মা‌ং
অ', মটনো ভাল লাগে, চিকেনৰ কোনটোও ভাল লাগে তোৰ? কোনটো ভেৰাইটি?
হা
কোনটো ভেৰাইটি ভাল লাগে ধৰ ট'ষ্ট কৰি বনালে নে বাটাৰ চিকেন নে?
অ', চিকেনৰ যিটো অ', কাৰী ক'ব যাওঁ তে লাইক তোমাৰ এইটো বাটাৰ চিকেন যেনেকা ভাল লাগে আৰু যিটো মানে ক'ব জানো চিকেনৰ চবতকে প্ৰিয় দিচটো হ'ব চিকেন ৰ'ষ্ট যে কৰে সেইটো ভাল লাগে খাই পেলাই মোৰ অ'। ভাল লাগে আলুৰে, কিন্তু আমাৰ ঘৰত ইমান নবনাই ইমান।
তোৰ কোনে বনাই তোমাৰ আম মাই বনাই ন'।
বেছিভাগ টো মায়ে বনাই।
অ'।
উম। টো মাছৰ টেঙা খাইছে তই? মাছৰ টেঙা?
মাছৰ টেঙা! নাই আমাৰ খাই নাপায় আমাৰ শুকান মাছ খাই। তোমালোকৰ খাই?
হা শুকান মাছ খাই আমাৰো আৰু মাছৰ টেঙাও পায় ন বনাই যে অসমীয়াৰ সেইটো খাদ্য যে।
অ'।
অ' দিয়া ঠিক আছে বাৰু যাওঁ আমি। পঢ়িব বহিম।
অ' হা।
যাওঁ আৰু পঢ়িব পাৰো একজামো আছে ন।
হেৰি আৰু অলপ টাইম থাকা। টাইমটো কমপ্লিট হৈ লক।
আঃ। কেইটা বাজিল, সাতটা ত্ৰিশ হে হ'ল।
একজামো আহিল।
তাকে।
ঘৰত কোন কোন আছা?
ঘৰত এতিয়া ভাইটি, মই আৰু মায়ে আছো।
তোমাৰ আব্বা ক'ত?
ওলাই গৈছে অলপ।
অ'।
হা
তোমাৰ ভাইতি ভাইটিয়ে এইবাৰ মেট্ৰিক দিছিল।
অ' মেট্ৰিক দি কেতিয়াবা নহয় এইবাৰ হায়াৰ ছেকেণ্ডাৰী দিব সি অ'
হ'ব দিয়া বাৰু।
অকে বা বাই।
বাই